হেল্ল'! কি কৰি আছা?
অ মই এইয়া ঘৰতে আছো এনে।
অ বাকী ভাল এয়া মই। আহ।
আপুনি কি কৈছে?
এ কিবা কিবি এটা কৰি আছো ঘৰতে অন্ত নাই যে।
মানে ভৰিত দুখ পালো আজি আকৌ এক্সৰে কৰিবগে লগগীয়া হৈ গ'ল ভৰি উখহি গ'ল পৰা।
অ কেনেকে?
এই কালি ফিল্ডত হে দৌৰিবও গৈছিলোঁ তাৰপিছতে পৰি টায়ত লাগি‌ পেলাই ভৰিতো একদম মুকুতা খাই‌ গল তাৰ পিছত কালি আহি ওপৰ পৰা পৰা বিষ, ভৰি পেলাবই পৰা নাই, গৰম পানী ভৰি হাত ধুই মেলি মলম লগাই পেলাই কালি ৰাতিটো শুবই কৰা নাই।
ন
ৰাতিপুৱা সোনকালে গৈ পেলাই নাৰায়ণপুৰতে হেৰি এক্স ৰে কৰি আহিলোগে বাৰু। এতিয়া ৰিপৰ্ট আকৌ সোমবাইহে দিব।
অঁ ভালকে দেখুৱাই ল'ব লাগে। দেই, মই আকৌ কম মই বোলো ফোন এটা বহুত দিন লোৱাও নাই, কিনো কৰি আছে জানো?
অ অ উম মোৰ সেইয়াই আৰু এতিয়া অৱস্থা। এতিয়া আজিৰ পৰা দৌৰিবলৈ যাব পৰা নাই
অ হেৰি তুমি মানে এতিয়া পিছবেলা দৌৰিবলৈও যোৱা
পিছবেলা যাওঁ এনেই কিন্তু এতিয়া ভৰি আহে অৱস্থা
অ এনেই টিউচন চিউচন কৰা নহয়
টিউচন কৰোঁ অ
অ খোৱা বোৱা কৰিলা
খোৱা বোৱা মানে ৰাতিপুৱা কৰিলো মই এবাৰহে খাওঁ ভাত
আহঁ
তা খালো আৰু এতিয়া গাখীৰ চাহ খালো
অ
পুনি খালে নে
অ আমিও এবাৰহে খাওঁ ৰাতিপুৱা বেলা খালো আৰু এতিয়া আকৌ ৰাতিপুৱা মানে খুৱালে খুৱালে বাৰটাই বাজি লাগে আকৌ বোলো দেখাও আৰু আকৌ সন্ধিয়া লগা চাহ খাওঁতে হেৰি এইটো জলপানেই কেইটামান খাম আৰু গোটেইখিনিয়ে লগে ভাগে
অ
তেনেকেহে হয় আৰু দিনতটো তেনেকেই যায় আমাৰ আকৌ বাকী খিনিয়ে কথাা কটা আনি থৈছিলে অ বহুত নৰমৰত কঠালটা আমাৰ বৰ্তা ছোৱালী এজনীয়ে অকণমান দূৰত আছে মেদী পঠিয়াইছিলে তাকে আনি কৈ ভাল পকিবলৈ নোপালেই নহয় ছোৱালী উৎপাত খাবলে লাগে তোমাৰ আয়েকে বকললিয়াই দিলে দি সোৱাদ চোৱাত নাহিল কখন খাই তাকে শয়ে এ পি জপি কেনেকে যি যেনেকে পাইছে আৰু খাইছে আৰু দুকুটা তিন সুটা খাই এতিয়া কি অকমান ওলাই গৈছে লগৰ লৰা
মাতটো ভালকে অহা নাই আপোনাৰ আপোনাৰ মাতটো ভালকে অ হা নাই
অ এতিয়া শুনিছে না অ এই লগৰ ল'ৰা ছোৱালী ল'ৰা এটা আহিছিলে ল'ৰাটো আকৌ বোলে অকমান ওলাই যাওঁচোন কোৱজনী আকৌ এই ওচৰ মানুহৰ এ ঘাললে গৈছে ওলায়
অ অ অ তাকেহে আপুনি তাঁত ফুট লগাই দিছে নে
অ তাত এজুতি লগাই থৈছো মেখেলা এজুতি ওলাবই আৰু বেছি দিন ন তাকে পথাৰলৈ যোৱাৰ আগত বোলো উলিয়াই আজৰি হও মাহঁতৰ ভালনেে এ গৈলি দিয়া
আহ আহ আহ আহ
মাহঁতে কি কৰি আছে
মা তাঁতত লাগি আছে দেউতা কামলৈ গল
অ ভাইটি কি কৰিছে
উম জানো ঘৰত নাই কেতিয়াবা গ'ল চাগে
উ সি চাগে ডাঙৰে হ'ল বহুত দিন দেখা নাই যে
কেতিয়াবা আহিব ক আমাৰ এইফালে
অ যাম যাম এইবাৰ গ বন্ধোৱা ধঢেৰ প্ৰগ্ৰেম লৈছো ছোৱালীও পৰীক্ষা এদাই হল ন তাৰপিছতে আকৌ খেতি বাতি অকনমান হে লৰালকে কৰিো অকনমান ফুৰিব যাম তাৰপৰা কাইলৈ আকৌ প্ৰগ্ৰেম এটাও আছে তাকে কি ক জানো লগ পালে পেীয়েকৰ ঘৰত ভাওনা ভাও মাতিছে এতিয়া কি ক জানো সুবিধা পালে যাব লাগিব আৰু
ত কি মাটি পথাৰৰ ওচৰতে নে নে আঁতৰলে পথাৰ
মোৰ সেই ওচৰতে বাৰিষা সটা লাগি আছে তোমালোকৰ খেতি কৰিলা নেকি গেৰুলা হেল্ল'। হেল্ল' হেল্ল'। হেল্ল' হেল্ল'। হেল্ল'।